অ'।
হেল্ল'?
হয়, কি কৰি আছা?
বহি আছো, তুমি কি কৰি আছা?
মই এনেই ঘৰতে ৰখি আছো।
নাস্তা খাইছা?
হয়' নাস্তা খালো, তুমি খালা?
হয় খাইছো, কি খাইছা?
মই চাহৰ নাস্তা খাইছিলো আজি।
উম।
তুমি কি খাইছিলা?
মই চাহো খাইছো, ভাতো খাইছো অলপ আগত।
অ' কৰ'বাত ফুৰিবলৈ যোৱা নেকি?
হয়' মই ফুৰিব আহিছো।
অ' ক'ত গৈছিলা?
এনে অৰুণাচল আহিছো।
অ' অ'। মই সিদিনা গৈছিলো, তোমাৰ কাজিৰঙাৰ চাইডত গৈছিলো।
অঁ কেনেকুৱা লাগিছে?
কাজিৰঙাত বহুত ভাল লাগিছে, জীৱ জন্তু চালো হাতী চালো। হৰিণা চালো মহ চালো। বাঘ চাব নোৱাৰিলো আৰু, কিন্তু বেলেগ বেলেগ বহুত জন্তু চালো।
অঁ ভালেই লাগে তাত গলে ন।
হয় খুব ভাল লাগে।
জীপত উঠিছিলা।
হয়।
থিকেই আছে ঘুৰিব লাগে।
হয় চেষ্টা কৰিলে একদম পুৰা কাজিৰঙাটো ভাল কৰি চাব পাৰিম।
হয়।
অৰুণাচল কেনেকুৱা লাগে?
অৰুণাচল ভাল লাগে, এনে গৈছো পানী চানী আছে ঝৰ্ণা তৰ্ণা আছে। পাহাৰ যত পাহাৰত এইফালে গৈছো ভাল লাগে। বতাহ মাৰি থাকে, অলপ ঠাণ্ডা ঠাণ্ডা লাগে।
ত ঝৰ্ণা তৰ্ণা পুৰা আছে।
হয় ঝৰনাও আছে। এনেকুৱা জেগাতে গৈ বেছি ভাল লাগে ঝৰনাও আছে পাহাৰো আছে।
হয়। আৰু বেলেগ ক'ৰবাত, কিবা প্লেন আছে নেকি যাবলৈ?
এতিয়া নাযাও, জুলাইত যাম শ্বিলং যাম।
শ্বিলঙতো বহুত ভাল ঠাই।
হয়।
শ্বিলঙতো পাহাৰে পুৰা পাহাৰ আছে, ঝন তোৰ ঝৰনা তৰনা আছে। বিভিন্ন ফালৰ পৰা মানুহ আহে।
ময়ো অৰুণাচল যাম বুলি ভাবিছো, তোমাৰ এই দশ পোন্ধৰ দিন মান পিছত।
আকৌ যাবা, অৰুণাচলত যাবা।
আ আ অৰুণাচলত যাম।
উম, যাবা ভাল লাগে তাত।
হয়, আৰু অৰুণাচলত বেছিভাগ মানুহ আমাৰ গৰম দিনতে যায়।
হয়, ঠাণ্ডা থাকে যে।
হয়, গৰম দিনত গ'লে তাত মানে অলপ বতাহ চতাহ থাকে ভাল লাগে।
হয়। শ্বিলং গৈছিলা?
শ্বিলং যোৱা নাই, শ্বিলং এইবাৰ নাযাওঁ, কিন্তু পিছত নেক্সবাৰ যাম। শ্বিলং মানে শ্বিলঙৰ ডিষ্টেন্সটো বহুত হৈ যায় যে। মানে পতককে যাব নোৱাৰি মানুহ চানুহ মিলে, তেতিয়া মানে যোৱাৰ ইচ্ছা আছে।
উম, অকলেতো যাব নোৱাৰি গ্ৰু গ্ৰুপ মিলাই গ'লে ভাল লাগে।
অ', বেলেগ ওচৰত ক'ৰবাত ভাল ঠাই আছে নেকি?
ওচৰতটো আছে এনে, ভৈৰবকুণ্ড আছে ভূটান
হয়।
এইবোৰ জেগা গৈছিলা কেনেকুৱা লাগিছিলে?
ভৈৰবকুণ্ড মানে আমি পিকনিক হিচাপত গৈছিলোঁ‌ যে বহুত মানে বহুত মানুহ একেলগে গৈছিলো তাত, তাত তোমাৰ ডাঙৰ নদী আছে আৰু ডাঙৰ ডাঙৰ পাথৰ নদীৰ মাজত পানী, এই পানীত মানে পাথৰ আছে, বাৰু পানীতো পুৰা স্পীডত গৈ থাকে যে ভাল লাগে আৰু, ভৈৰবকুণ্ডৰ লগতে ভূটানৰ গেট আছে। আকৌ তাত পাহাৰো আছে।
হয়।
আৰু তোমাৰ আমাৰ ফালে ঘাট আছে যে
হয়।
ঘাটত গ'লেও ভাল লাগে, ঘাটত তোমাৰ ব্ৰীজৰ তলত ঠাণ্ডা ঠাণ্ডা বতাহ আহি থাকে। আৰু তোমাৰ নদী আছে, তাতো বহুত মানুহ আহে। ওচৰৰ যিমান মানুহ আছে, বেছিভাগ মানুহে তাত যায়। হয়, বহুত ভাল লাগে ন?
অ', মোৰ ভাল লাগে, বহুত ভাল লাগে।
আৰু বেলেগ, বেলেগ আৰু ক'ত ক'ত গৈছিলা?
গৈছো এই আৰু আৰু যে আলমাটি বাক্সা তাতো গৈছোঁ তাতো ভাল লাগে।
হয়, তাত কেনেকুৱা?
তাতো ভাল লাগে, তাতটো তোমাৰ এটা ডাঙৰ পাহাৰ আছে। বহুত কেইটা চিৰি আছে উঠিব লাগে বহুত ওখ।
অ'।
ভাল লাগে, বহুত ভাল লাগে তাত।
হয়, নামে-নামেৰি গৈছা নেকি?
নামেৰি?
হয়।
নামেৰি মই যোৱা নাই, কেনেকুৱা? তুমি গৈছা?
হয় মই গৈছিলোঁ, নামেৰি তোমাৰ পুৰা পাহাৰৰ মাজেৰে যাব লাগে। পোৰা পাহাৰ, তাত মানে অলপ উম-উম তাত টো ভাল লাগে তাত মানে তোমাৰ এটা ডাঙৰ নদী আছে যে
হয়।
নদীৰ পানীতো বহুত ঠাণ্ডা আৰু বহুত চাফা পানী আৰু তাৰ নদীৰ তলত তোমাৰ পানীৰ তলত পুৰা বল্টাৰেৰে একদম পুৰা আৱৰি আছে, আৰু বল্টাৰ টো মানে পানী ইমানে চা ফা বল্টখিনি দেই যিমানেই তলত নাথাকক কিয় একদম পুৰা দেখা পায় স্পষ্টকে।
পানীটো পুৰা চাফা।
অ' পুৰা চাফা, বল্টাটো তোমাৰ পানীৰ পৰা পাঁচ ছয় ফুট তললৈ থাকে কিন্তু তথাপিও দেখা যায়, পুৰা পানী চাফা যে সেইকাৰণে। আৰু তোমাৰ নামেৰি, হয়, নামেৰিত ভালো লাগে কিন্তু নামেৰিত মানে অলপ থাকে মানে কেতিয়াবা কেতিয়াবা বনৰীয়া হাতী, হাতী ওলাই যে
অ'।
অলপ ভয়ো আছে। কিন্তু ইমান নোলায় এতিয়াতো একদম চব ঠিক ঠাক আছে। অ' ইমান অ' ৰাতি হ'লে মানে অলপ ৰাতি মানে অ' ৰাতি হ'লে অলপ দিগদাৰ হয়।
সচ
আৰু এনে ওচৰত তুমি ক'ত গৈছা?
ওচৰত
হয়।
কাজিৰঙাটো গৈছোঁ, ভৈৰৱকুণ্ড গৈছোঁ পিছত ভালুকপুং গৈছোঁ।
হয় ভালুকপুঙটো ভাল লাগে ন।
হয় ভালুকপুং ঝৰ্না আছে আৰু আকাশী গংগা তাতো ঝৰ্না আছে।
ভাল লাগে, কাৰ্বি আংলং গৈছোঁ তাতো বহুত ডাঙৰ এটা ঝৰ্ণা আছে।
হয় কাৰ্বি আংলং ময়ো গৈছিলোঁ। তোমাৰ কাৰ্বি আংলং গ'লে মানুহে ঝৰ্নাটো চাবৰ কাৰণেই যায় বেছিভাগে।
হয়।
আৰু বেছিভাগ মানুহ পিকনিকৰ কাৰণে কাৰ্বি আংলং যায়।
হয়, তাত গ'লে জীৱ জন্তুও চাব পাৰে পিকনিকটো
হয় আৰু তোমাৰ, এই তোমাৰ নামেৰি, ভৈৰৱকুণ্ড আৰু তোমাৰ ভালুকপুং যে সেই ঠাইবোৰ প্ৰায় একে একেইজেন লাগে ন।
হয়, হয়। কি একে একে লাগে আৰু আকাশীগংগা তাতো প্ৰায় একে।
হয়। এতিয়া বেলেগ বেলেগ মানে দূৰত অলপ যাব লাগিব ভাল ঠাই ন।
হয়, হয়, হয়।
এ পাৰ্ক চাৰ্কত গৈ ভাল লাগেটো।
অ' পাৰ্কটো গৈ ভাল লাগে। এনে কল পাৰ্কত গৈছান চিত্ৰলেখা উদ্যা
হয় এইবোৰ
এতিয়া আৰু নতুনকে বনাইছে কিবা কিবি। বনাইছে চাইকেল চলোৱাৰ ই আছে এইকেইটা
হয় চাইকেলৰ হেৰি, অ' চাইকেলৰ হেৰিটো যে যি প্লেনটো যে সেইটোত উঠিব লাগিব।
অ' জিপ প্লেনটোত উঠিব লাগিব।
হয় চাইকেলটোও ভাল লাগ
হয়।
আৰু এই এইবিলাকত গ'লে মানে ফটো উঠাৰ কাৰণে মান এক্সট্ৰা কে অলপ ডেক'ৰেশচন কৰি কেনে বনাই ৰাখে যে বহুত ভাল লাগে।
হয়।
যাব লাগিব। এনেতো সদায় নদী পাহাৰ চাৰ এইবোৰ চাইে থাকো এইবোৰ পাৰ্ক চাৰ্কো পাৰ্ক চাৰ্ক বিলাকত যাব লাগিব এবাৰ।
অ', ন অগ্নিগড় গৈছা?
অগ্নিগৰ গৈছিলো, অগ্নিগৰ একদম পুৰা ওপৰত যে, ওপৰত উঠিলে একদম পুৰা এই যদি বৃষ্টি ট্ৰিজ একদম পৰা চাইড ফালে গছ গছনি বিল্ডিং চিল্ডিং যিমান আছে, সব মানে অ-অগ্নিগৰৰ উপ একদম ওপৰৰ পৰা সব দেখা পাই।
হয়। তাত আৰু এটা আছে পদুম পুখুৰী।
হয়, পদুম পুখুৰী অ', পদুম পুখুৰীত গৈছো, পদুম পুখুৰীত একদম পুৰা মাছ তাছ ওলাই থাক কেন আৰু চ চৰাই তৰাই, একদম বহুত চৰাই তৰাই আহে।
চৰাই তৰাই অ', এনেকা জেগাত পাৰ্কে চাৰকে এনেকা জেগাত বতাহ চতাহ ও মাৰি থাকে আৰু অ-অলপ ই ফুৰি ভাল লাগে ন
হয়।
গছ গছনি ও আছে।
গছ গছনি ও আছে আৰু তোমাৰ পদুম পুখুৰী মেইন পুখুৰীটো যে আছে, পুখুৰীটো অ', ইয়াৰ মেইন, পুখুৰীটোৰ কাৰণে মেইন।
হয়।
ঠাইখন। পদুম পুখুৰীটো গ'লে ভাল লাগে বাৰু। আৰু তাত পদুমপখুৰীৰ লগত আৰু বেলেগ বেলেগ পাৰ্কো বহুত আছে তাত, মানে
হয়, এতিয়া আৰু এটা বনাইছে। উ, জোনাকী পুখুৰী আৰু এটা বনাইছে।
অ', সেইটো নতুনকে বনাইছে।
ভাল লাগে তাত।
হয়, তাতো যাব লাগিব।
ঠিক আছে, আমি পিছত কথা পাতিম নে কি কোৱা?
হ'ব, ঠিক আছে।
হে
হ'ব, পিছত কথা পাতিম।
অ'।